হেল্ল' হেল্ল' অঁ কি' কৰি আছে?
হেল্ল' হেল্ল' অঁ কি কৰিছা?
হেল্ল' শুনা নোপোৱা? আছো এনেই। তুমি কি' কৰিছা?
এ' মই এনেই এয়া ছাগলী- তাগলী বান্ধিব ওলাইছো। ছাগলী কেইটা আহি পাইছে এৰি দিয়া আছিল। বৰষুণ ধৰিছে সেইটো কাৰণে।
অঁ অঁ ভাত-পানী খালে?
অঁ খালো।
অঁ কিহৰ লগত খালে?
দালি বনালো তাৰপিছত কবি ভাজিলো। চব্জি।
কি চব্জি বাওঁ?
আলু, আলু বনালো। দালি বনালো। তুমি কলেজ গৈছিলা আজি?
অঁ গৈছিলো আহিলো গৈ কলেজ।
অঁ কলেজৰ পৰা কি প্ৰগ্ৰাম হয় হেৰি নিয়া নাই।
আপুনি সেউজীয়া চব্জি খায়নে নেখাই?
সেউজীয়া চব্জি খাওঁ। মই সেউজীয়া- চব্জি ভাল পাওঁ খাবৰ কাৰণে। তুমি ভাল পোৱা নে নোপোৱা?
পাওঁ মই। ভাল লাগে খাই।
ভাল লাগে অঁ খাই।
হম।
তোমালোকৰ- কলেজত কি- হেৰি অঁ। তোমালোকৰ কলেজৰ পৰা। দে খাওঁ বন্ধাকবি খাওঁ ফুলকবি খাওঁ তাৰপাপ এয়া পাতকবি খাওঁ উল কবি খাওঁ খাওঁ তুমি ভাল পোৱা নে বয়াপোৱা চবঝি
অ মই ভাল পাওঁ কিন্তু ইমান না খাও কমকে আৰু
কিয় মাছ খাই ভাল পোৱা নেকি তুমি
অ মাছতো বেছি মাছতো খাও মাংসটো খাও চবজি পাচলি আৰু শাক কিমান ভাল নাপাওঁ আৰু
শাক টো খোৱা ভাল হে শাক খালে কিমান কথাই ভাল। শাক
উম গম পাইছো শাকটো খোৱা ভাল বুলি কিন্তু খাও ঢেকীয়া শাকটো খাও আৰু কলমৌ শাক টো খাওঁ
অহ উম এ লোকেল বস্তু লোকেল বস্তু হব লাগে। শাক ঢেকীয়া শাক তেনেকে
উম
তোমালোকৰ এ হেৰি ঘৰত ঘৰত এনে ধৰিল এয়া চবছি তবজি খেতি কৰিছে নে নাই
অ কৰিছে চব তিয়হৰ খেতি কৰিছে লাউৰ খেতি কৰিছে লেছ তে খেতি কৰিছে।
অ
সেইবোৰে আৰু
ভাল লাগে আকৌ খাই হেবো। চেলাই বনালে। খাই ভাল লাগে।
ভাল লাগে তিয়টো এনে নমেলকে আৰ কুটি খালে ভাল লাগে।
ভাল লাগে অ এ ধৰি লওক শুকান মাছ দি বনাই হলে তেনেকেও ভাল লাগে। থপথপিয়া তেনেকে ভাল লাগে খাই। আমি খাওঁ আমি ভাল পাওঁ। তোমালোক হয় ভাল কায় কি ম
দুজন প্ৰায় এজন খাই সিহঁতেতো খায়ে মোৰ বাহিৰেতো চবে উম ভাল‌, পাই মোৰ বাহিৰেটো চবে
খায় নে চব্জি?
অ খাই।
অ খোৱটো চব্জি খোৱাৰ কাৰণে ভাল বহুত কথাই ভাল চব্জি খাব লাগে।
হয়।
আজি আজিকালি মাছ মাংস খাই একো লাভ নাই ভিটামিন নাই একো চব্জি আৰু আগৰ মানুহে সাৰ তিতা সাৰ এতিয়া মানুহে সাৰ, তিতা নাখায় -সাৰ, তিতা নাখাই কেনে মানুহৰ দুনীয়া বেমাৰ হৈছে। সাৰ তিতা খালে- গেছ কিবা এক গল পাৰা এইবিলাক ধুনীয়া বেমাৰ হৈছে সাৰ তিতা খালে মানুহে ভাল সপ্তাহৰ মুৰত কিন্তু খাবই লাগে আজিকালি লৰা ছোৱালী আজিকালি বোৱাৰীও নাখায় আগৰ যুগৰ আমাৰ মাহত থাকোতে খাই সেইবোৰ ভাল লাগে খাই আমি আৰু এতিয়া ল'ৰা ছোৱালীয়ে নাখায় যেতিয়া এতিয়া আমিনো কেনেকে খাম তোমালোক ভাই ককাই ককাই ভনীয়ে এনে খায় নে নাখায়?
সিহঁতে খাই নাখায় ইমান দেউতাহঁতে খায় মাহঁতে খায় আমি মানতো ভালে নাপাও আমি আও মাছ-মাংস নহলেতো ভাতে গিলা নাযায় আমা
গৰম দিন হৈছে এই কলপচলা কলপচলাবিলাক কাটি দালি বনাই একে ভিতৰতো দালি দি খাব লাগে আকৌ কলপচলাটো এনেকে পঠিলা পঠিলাকে কুটি মিক্সাৰ মিচিঙত অলপ মাৰি লৈ সেয়া সাৰ দি দালি
উম
দি খাব লাগে এতিয়া গৰম দিনত পেটৰ কাৰণেও ভাল হেৰি মানুহৰ, হেৰি কাৰণে ভাল চৰ্বিৰ কাৰণেও ভাল সেইবিলাক খাব লাগে। এৰা বস্তু মানুহৰ যে মাছ গুছ খালে ভাল হ'ব সেইটো নহয় নহয় মাছ গুছ জিভা খনৰ জুতিহে মাছ গুছৰ কোনো একো ভিটামিনে নাই শাক পাচল চলি এইবিলাকে বহুত কথাই এইবিলাক খাব লাগে এইবিলাক তেতিয়াই ভাল লাগে।
উম
তুমি আজি কি কলেজ যোৱা নাই?
গৈছো কলেজ। আহিলো গৈ কলেজত দিনটো আছো
গম বন্ধত
নাই ক্লাছ ক্লাছ মানে কৰা নাই আমি মানে বেলেগৰ এই সৰু সৰু ল'ৰা ছোৱালীবোৰক পঢ়াই আছিলো।
অ
কলেজৰ পৰা মানে পঢ়াব দিছিলে। তো সিহঁতক মানে পঢ়াই আছিলো। তাৰপিছত এতিয়া গৰম বন্ধৰ কাৰণে ধৰি লও একমাহ পঢ়াব লাগে এতিয়া তাকে খেলি মেলিও ছে একমাহ সিহঁতক যদি আমি পঢ়াওঁ তেতিয়া মানে একমাহত গৰম ব ধৰি দিয়ে সিহঁত নাহিব সেয়া মানে আমাৰ ছাৰহঁতে কৈ আছে কি তোমালোকৰ তো একমাহ পঢ়াব লাগে এতিয়া গৰম বন্ধ বন্ধৰ দিলে সিহঁত নাহিব এতিয়া কি হব তাকে আমি বোলো চাই লওঁ ৰবা কি কৰো।
সেইটো হয় বাৰু। উম লৰা ছোৱালী খিনিও ভাল হ'ব লাগে। হয় হয়
সেইয়াই আৰু
আহ লৰা ছোৱালী খিনি ভাল হব লাগিব ন
ল'ৰা ছোৱালী খিনি ভাল লাগে ল'ৰা ছোৱালী খিনিতো কলে আহিব। কিন্তু ছাৰহঁতেতো
শিক্ষাটো বেছি দিয়ে দেই মাক বাপেকে আগ্ৰহটো বেছি দিয়ে পঢ়া যাব দিব কিয় নিদিব উম যাব দিব নিদিয়া নকৰে। আজিকালি গাৰ্জেনে মানে পঢ়াটো বেছি স্পীড দিয়ে না ল'ৰা ছোৱালীক ঠাণ্ডাতো বেছি কৰে না পঢ়া শুনা,
উহু,
উহু, সিহতে ধৰি লোৱা, তেতিয়া ধ লও, সিহঁতৰ নিজৰ কাৰণে ভাল, এতিয়া গম বন্ধ দিছে যদি সিহঁতে গম বন্ধ এমাহ চুটি পাব, এমাহ চুটিত যদি সিহঁতে যদি এইখিনি শিকে বিনামূলিয়াত বহুত লাভ হৈ যাব সিহঁতৰ। আৰু যদিয়া,
আজিকালি ল'ৰা ছোৱালী যি হে, বুজিবতো লাগিব এইটো কথা।
যদি নাযায় সিহঁতৰ লছ হব, কেতিয়াবা, তেতিয়া আকৌ গম বন্ধৰ পিছতো পৰীক্ষা হবই গলে সিহঁতৰ লাভ হব, বিনামূলীয়া আজিকালি আৰু চব কোৱানহলে একো কামেই নহয়, এ বিনামূলীয়া পায়ো যদি নেযায়, এইটো সুযোগ পায়ো, সিহঁতে পাব তেতিয়া সেইটো,
উম
তুমি অ তুমি এনে পঢ়িছা বুলি আকৌ মাক সহায় কৰি দিয়া না নিদিয়া?
দিও কাম বন কৰো মাজে মাজে।
কৰিব লাগিব,
উম কৰো যিখিনি পাও। কৰো, বাকী টো এনেই আঠটা বজাত যাব চাৰে, দুটা বজাততো ঘৰৰ পৰা যাবই লাগে আকৌ আহি পাওঁতে পা, তিনটা বাজি গ'ল, অলপ দেৰি হ তাত সটাৰ পৰা আহি মানে ভাগৰ জিগৰ লাগে, উম। ভাত পানী, খাহ ভাগৰ জুগৰ লাগে তেতিয়া মানে একো কৰিব মন নাযায় হুই হুই মোবাইলটোকে চাই থাকো আও।
উম
ভাগৰ লাগে আৰু দিনতটো কষ্ট। তৰি
আহ তোমালোকৰ এনে খেতি বাতি কৰা, উম।
কলেজ বন্ধ থাকিলে কৰোআও, খেতি বাতি কৰে। কেতিয়াবা ইমান নহয় আৰু ধানৰ খেতি চেতি কৰে, অ হাল বালে বাও কোনোবা, কিছুমানে পতাশেত, উৰি ধৰিছে, কিছুমানে হাল বাইছে।
অ, তোমাৰ আবা খেতি কৰে আ তেনেহ'লে?
অংকৰে নিজত মানে বছৰতো খাব পৰাকে কৰে আৰু, এনে বেছি খেতি নহয় আৰু বেলেগ এজনীক। কৈ খেতি কৰি কেনে বেছে। ধান সেনেকুৱা নহয় আৰু বছৰমান নিজৰ চলে আৰু
উম সেইটোয়েতো সেইটোয়ে লাগে যাতে ক'তো হাত নাবা তাকে নিজে খাব পাৰে সেইটো
উম উম সেইটোয়ে আৰু বছৰটো ধুনীয়াকে চলি যে আৰু আকৌ নেক্সট বছৰ আকৌ কৰে। সেনেকুৱা
তুমি এতিয়া কি হেৰি কি পঢ়ি আছানো?
মই বি এ পঢ়ি আছো ফৰট ছেম এবাৰ। ফাইনেল দিলো ফিফ ছেমত যাম আৰু বি এ পঢ়ি আছো।
অঁ
ফৰট চেমৰ একজাম দিলোঁ ফাইনেল এতিয়া নিশ্চয় মই যাম আৰু আগষ্টৰ পৰা।
আহ আগষ্টৰ পৰা আকৌ কিলাচ হব
অ হ'ব আৰু একমাহ মাজত আছে আৰু তাৰপিছত ক্লাছ হৈ যাব আৰু আমাৰো।
হবনে নে ক্লাছ আৰু অনলাইন কৰিব লাগিব আৰু ন।
নালাগে নালাগে ডাইৰেক্ট গ'লেই হ'ল আৰু।
উম পইচা পাইতো বহুত খৰচ উম। বি এ পঢ়িলেতো বহুত খৰচা হয় যোৱা আহা কৰা
হ'ব দিয়া নহ'লে এতিয়া মই কাম এটা আছে কৰো পাছত ফোন মাৰি আছো হা।
বাৰু হ'ব দিয়া।